হেল্ল'
কি কৰি আছ'?
এ আছোঁ এনেই
অ অ ভাত-পানী খালি?
অ খালো ভাত।
আহিলি গৈ নেকি ফুৰিব গৈছিলি যে
অ ফুৰিবলৈ অ আহিলোঁ
অ
আহি লৈ পেলাই ভাগৰ লাগিছে
কি কি হেই খালি?
হা
কি কি খালি তাত?
তাত ভাত খ খালো, খাচী মাংস তাপা আকৌ দালি সেই উম, তাৰপিছত আকৌ হেয়ি এহ লেচেৰা মাহে, আলুৱে ভাজি। শুকান ভাজি।
অ' বনাই থৈ গৈছিলি নে কি, বুঢ়াটোৱে বনালে?
নাই বনাই থৈ গৈছিলে, তাহ
অঁ।
বনাই থৈ গছো আ' তাৰপা আ' খালো আও
উম।
মই ভাজি কন বনালোৱা, অঁ মাংস দালিয়ে বনাই থৈ গৈছিলে। মাংস সয় দালিয়ে বনাই থৈ গৈছিলে, মই সে ভাজি কণ তাই বনালে।
অঁ
মই তাপৰা হেৰি ভাজিকণ বনালোৱা আলুৱে, লেচেয়া মাহে, কুটি লৈ বন ভাজি লো ৱা
অ', ভালে কয়িলি দে সহায়ো হ'ল অলপ বনাই। খোৱাই খোৱাই ওঁ ওঁ খালিগৈ।
অঁ
অঁহ তাৰপা আও হেৰি স্কুল চিস্কুল পৰা আহিলে নাই ল'ৰা ছোৱালী?
অঁ স্কুলৰ পা আহিলে। আহি লৈ পেলাই শুইছে এতিয়া, ভাত পানী খাই।
ও গুৱাহাটীত যোৱা যাবি আ'হ গৰমত বন্ধত?
অঁ যাম এ লৱা হা যাম বোলো, বহুত ঘূৰি ঘূৰি এলাহ লাগিছে এইকেইদিন বহুত ঘূৰিছোঁ আঁ ওম।
অঁ কাইলে মানে ৰেষ্ট লৈ লবি।
ৰেষ্ট ল'বলৈ মানে সময়ে নাই কাইল্লেও যাব লাগিব।
কাইল্লেও যাব লাগিব?
উম সদায় যাবই লাগিব, এ এমাহ।
অহ, এই মাহটো? অঁ।
এককে ভাগৰ লাগিছে আও মো মানে গাড়ী চলাবলৈ স্কুটি চলাব মন নোযোৱা হৈছে। গা এখন টানি আজুই ফোৱা ও।
মাজে মাজে টমটমত গ'লে হ'ল টমটমত কিমান যা ভাড়া তাল খন?
উম দছ টকা লয়।
আহা যোৱা বিচ টকা যাব আ।
উম।
উম। মাজে মাজে টমটমত গ'লেই হ'ল।
উম টমটমতে যাব লাগিব আও, স্কুটিখন উলিয়াই থাকিবলে এলাহ লগা হৈছে মো।
অঁ, হয় সদায় সদায় চলাব মন নেযায় নহয়, এলাহ লাগে।
ওঁ, অইনটো একো নাই মানে এডখ জেগাৰ পৰা উলিৱা সোমোৱা সেইটোৱে মোৰ টান লাগে আও।
উম। একো নাই দে। হেৰি দুই কেইদিন মান কষ্ট হব আও।
অ' হেৰি মেলা চাব গৈছ ছিলি বাণিজ্য মেলা হৈ আছে যে তহঁতৰ তাত? অঁ বাণিজ্য মেলা চাব গৈছিলি নে তহঁতৰ তাত? অঁ।
অঁ, অঁ।
কি কি বস্তু, কি কি বস্তু ওলাছে?
পাই ছাই আমি যে কিনিছিলোঁ। যে হেৰি এ ননি যে চাদৰ মেখেলা কেইযোৰ যে,
অ', অ,
তেনেকুৱা চাদৰ মেখেলা ওলাইছে।
অ',
তাৰপা আৰু চেণ্ডেল ধুনীয়া ধুনীয়া জুতি হেৰি পাঞ্জাৱৰ পৰা আহিছে। চেন্দেল, জোতা সেইবিলাক ওলাইছে। তাৰ পৰা আকৌ গামোচা ওলাইছে। ঘৰত বোৱা
অ',
তাৰ পৰা আকৌ আচাৰ ওলাইছে। বিধে বিধে আচাৰ বিধে বিধে বনাই আনিছে। আচাৰ বিলাক
অ', অ, তাত আচাৰ খিনি আকৌ দেখিলে খাওঁ খাওঁ লাগে। কি কি আচাৰ ওলাইছে?
অ', দেখোতে খাওঁ। খাওঁ। লাগি গৈছে আচাৰ খিনি
উম', কি কি আচাৰ ওলাইছে?
আছা হেৰি জলফাই ৰ নহৰু আদা আকৌ আকৌ কৰদৈ মানে প্ৰতিটো বস্তুৰে আচাৰ বনাইছে মানে আছে।
আমলখি আমলখি
আমলখি মই আমলখি আচাৰ কিনি আনিছোঁ। আমলখিটো খোৱা ভাল কাৰণে কিনি আনিছোঁ। খাই ভালোঁ পাওঁ অৱশ্যে ৰুটিৰ লগত পৰঠা বনাই ল'ব লাগে। এ', খাই ধুনীয়া লাগে তাৰ লগত তেল অকমান দি পৰঠা বনাই লৈ
আহ', তাৰপা তাৰপিছত আহ,
বঢ়িয়া লাগে। এইবাৰ আমলখি পালে নিজ নিযে বনাব লাগিব। আমলখি আচাৰ মই নিজে বনোৱা খিনিয়ে খাই ভাল পাওঁ। ধুনীয়াকে বনাইছিলো নহয় কণ অ, ধুনীয়া লাগে। আমলখিতো পোৱা নাযায় যে, ইয়াত উম', পালেও মানে বহুত দাম লয়।
পাবি বজাৰত পাবি। তহঁতৰ সেই বজাৰত অ, পায়।
অ',
উম',
কিনিব লাগিব এবাৰ ডাঙৰ ডাঙৰটো পালে সহকে অলপ পানী থৈ পেলাই নিজে বনাব লাগিব। বেলেগৰ বস্তু আন সে আনি কিনি কিনি খোৱাতকৈ নিজে বস্তুবিলাক বনাব লাগে। নিজে বনোৱাটো বেছি ভাল নিজে বনাই খোৱাই ভাল হা
মই আচাৰ বনাই আছোঁ।
আমৰ আচাৰ বনাইছো।
অ', বনাই আছো।
কি কি দিছ তাত?
কি কি দিছো মানে হেৰি উম, এয়া সৰিয়হ পিচি দিছো তাৰপিছত আকৌ যি আ হেৰি দিছো, পা এইটো কি বুলি কয়। চফ গুটি যে,
অ',
সেয়া দিছো। তাৰ পিছত আকৌ পাঁচপূৰণ মানে সব মছলা অকণ অকণ দি পেলাই। পিচি লৈছো আও। অকণমান হেৰি আ মানে শু শুকান জলকীয়াটো দিছোঁ। অকণমান জুই তাপত সেকি লৈ মিক্সিত পিচি পেলাইহে বনাইছোঁ আৰু।
তেনেকেই মই দিওঁ মই বনালো, অকমান তাপ এটা লোৱা গৰম হৈ লৈ পেলাই তাৰ পৰা ধুনিয়াকে উম পিচি পেলাই দি দিছিলো আমলখি আচাৰখিনিত ধুনীয়া লাগিছিলে খাই এতিয়া কিনি আনাখিনি সেইটো টেষ্ট পোৱা নাই কিন্তু তথাপিতো খাই আছো আৰু কিনি আনিলোয়ে যেতিয়া।
অ, এই ঘৰত বনোৱা নিচিনা নহয় নহয় ঘৰত বনাই যিমান ভাল লাগে। সেয়াত মানে দেখিবহে ভাল।
দেখিবহে ভাল বস্তুখিনি, কিবা কিনি দি দেখিব ভাল কৰি থৈ দিয়ে।
অ।
খাই একো অলপো ভাল নালাগে।
খাই ভাল নালাগে।
উম মিছাই কিনি আনিলো মই, হা?
ঘৰত বনোৱা নিচিনা কেতিয়াও হ'ব নোৱাৰে বোলো।
ঘৰত বনোৱাৰ নিচিনা হব নোৱাৰে।
উম, মই সেয়া হেৰি ঐটেঙা যে ঐটেঙাও আছ
ঔটেঙা অ, ঔটেঙা আচাৰ।
অ, আমৰ লগতে দি থৈছো মানে মিক্স কৰি দিছো আ আম ঐটেঙা।
উম অ, ভাল লাগে ঔটেঙা আচাৰটো ভাল লাগে।
আকৌ বগৰী।
অ, বগৰী কত পাইছিলি?
এই বগৰী হে তেতিয়া লাগা দিনতে আনি আনি শুকুৱাই পেলাই সেয়া বনালো, এবাৰ মিঠা আচাৰ অলপ বনালো এইখিনিতো একে লগতে শেষ। খাই ভাল, অ খাই ভাল পায় যে সবে। সেইখিনি লগতে শেষ। তাৰপিছত এয়া হেৰি টেঙা আচাৰখিনি আছে আৰু বগৰী। টেঙাটো ইমান ভাল নাপায়, আমাৰ এই এতিয়া মিঠাটো ভাল পায়।
মই টেঙাটো ইমান ভাল নাপাওঁ যে টেঙা বস তোটো আজিকালি, আগতে খুব ভাল পাইছিলো টেঙা বস্তু। এতিয়া আকৌ টেঙাটো ভাল নেপায় নেপায় যে নেখায় নেখায় মানে সেইটো পায় ইমানো আছ টেঙা আচাৰ নবনোৱা হৈছো।
জলকীয়া এইটো আচাৰ বনাও, জলকীয়াটো খাই ভাল লাগে জল
অ, জলকীয়া আচাৰটো আকৌ বৰ ভাল লাগে হয়, ভোট জলকীয়া আচাৰ বনাবি?
ভূত জলকীয়া আচাৰ অহ এইবাৰ আ যোৱা বনাইছো এইবাৰোঁ বনাব লাগিব কম দাম হওঁক। কিনি আনি এক কেজিমান দামটো অলপ কমক এতিয়া যে বহুত দাম হৈ আছে মানে।
অ এতিয়া দাম হ'বই ওলাইছে যে।
তিয়া আনি পেলাই বনাব লাগিব।
অ, ভূত জলকীয়া আচাৰ বনাবি একেম উম মানে থৈ দিলে তেতিয়া জলকীয়া নোহোৱা দিনত। কেতিয়াবা জলকীয়া নাই সেয়াকণকে ললেই হ'ল আৰু।
অ', তেনেকে মানুহে নোপোৱা। বস্তুত নোপোৱা দিনত হেৰি কৰিব কাৰণে সেইটো তেনেকেই কৰি থব লাগে।
অ', অ,
নহ'লে তেতিয়া খাব পাৰি। যেতিয়া নোলাব সেইটো বস্তু চিজেন নহ'ব তেতিয়া
অ', তেতিয়া মানে ভূত জলকীয়া অকণ অ', ভূত জলকীয়া অকণ খাব মন গ'লেহে আচাৰ অকণকে ল'লি
অ', তাৰপাই ললো অলপ
অ', কিন্তু এনে ভূত জলকীয়াটোতো প্ৰতে মানে বাৰ মাহে ওলাই নাথাকে।
বাৰ মানুহে মাহে নোলায় মাজতে কেতিয়াবা যদিও ওলাই বহুত দাম লয়, তাতে পাঁচ টকা ল'ব।
উম', নাই। মই ওলোৱা দেখা আমাৰ ইয়াত দেখা নাই। কিন্তু এতিয়া ছিজন যে এতিয়া ওলাই আছে আৰু
অ', এতিয়া ওলাই আছে।
অ', হেৰি পাঁচটাত বিশ টকা লয়। আমাৰ ইয়াত
পাঁচ তাত চবতে তেনেকে ইয়াত আকৌ চাৰি তাতে বিছ টকা লয়। পাঁচটা জবৰদষ্টি দিব কলেও কেতিয়াবা দিয়ে। সিকিদিন
তেনেকে হ'লে চাৰিটা মই হেই সৰু সৰু চাই আনো আৰু পাঁচটা আনো আৰু বিশ টকা দি আৰু
অ', এইবাৰ মই আনিলো জলাই নহ'লে ইমান ডাঙৰ ডাঙৰ আনিলো চাই
অ',
জলা চলাই নাপালো। অকণো জলকীয়া কেইটা কি জলকীয়া জানো হে জলাই ভূত জলকীয়া
এ', ভূত জলকীয়া বুলি চাগে জলা নাইকিয়াও কিছুমান থাকে নহয়।
থাকে উম,
উম', এইটো কাৰণে চাগে জলা নেপালি
সেই বহুত জলা হব বহুত জলা হব আৰু এজাত আছে। জলাই নাই এইজাত বহুত জলা হ'ব নহয় এইটো অ', লৈ যাওঁক লৈ যাওঁক কলে সেইকাৰণে কিনিলো।
অ', নাই। কেতিয়াবা মানে এতিয়া উ দেখাত জলা জলা লাগিব কিন্তু নহয়। চাগে কিন্তু মই আনা কেইটা একে খাবই নোৱাৰি যি জলা
অ',
সেয়া সিহন্দেনো কি জানে আৰু হয়।
অ', সেয়ে সেয়ে সৰু সৰুকেইটাই ভাল জলা হয়। অকমান সৰু টে আনিব লাগে, বেছি ডাঙৰ ডাঙৰ বিলাক ফুফুলাই জ্বলা নহয়।
অ', কিছুমান আকৌ ডাঙৰকিটাও জ্বলা থাকে। বোৱা নহ'ল চাগে গম পালি
অ', বোৱা নহ'লে কিজানি কেঁচাই হৈ থাকিলে কিজানি। পেচাৰ হৈ থাকিলেও মানে হেৰি হয় নহয়। কে কেঁচাতে মানে সেহে কিবা এটা কৰি পকালে কিজানী বা আৰু অলপ গছত থাকিব লাগিছিলে।
অ',
চিঙি কৰি আনি বেচিছে তাকে আৰু
হেয়াই
ৰাতিপুৱাই হৈ গ'ল এনেকুৱা নে, এবাৰ উলাৱক ক এতিয়া উলাৱক ধুনীয়াকে এবাৰ ই গুৱাহীত যাওঁতে ৰাস্ত তাতে বেছি থাকে। তাৰপৰা আনিচিলো উ', অ, খাচিয়া মান শ্বিলঙৰ মানুহ বিলাকে বেচে তাৰাপা আনিলে। ধুনীয়া মানে মানে জ্বলা হয় মানে বস্তুটো।
অ। হ'ব, হেৰি কৰিবি? তই আনি পেলাই হে তেনেকে হেই কইবি আ বেচিবি আ। বেচিবিহে আহিছে। বনাই পেলাই ঘৰতে থৈ দিবি। বৈয়ামত ভৰাই পেলাই ধেইদিন যাব হ'ব দে ন? এই উঠিছে হ'বলা। উম।
উম।